হেল্ল' অ কি কৰিছে? তা।
এয়া মই এনেই বহি আছো তুমি।
চইম এনে বহি আছিলো?
বাহিৰতে চাহ জেগাত বহি আছো আৰু কি কৰিবা যি গৰম।
অ ইমান গৰম পৰিছে এতিয়া জুলাই মানলৈ কি হব ঠিক নাই।
এইটোৱেই? জুলাই মানত ঘূৰিবয়ে যাম চাগে। পাতানী খা। খোৱা নাই তুমি খালা।
এ খালো বাৰু মই ৰাতিপুৱা নাখাও যে সেইকাৰণে?
অ অ মই ৰাতিপুৱা নাখাই বাৰু। তোমাৰ ৰাতিপুৱা দছটা মানত চাহ তাহ খাইছোহে দছটা নহয় এঘাৰটা মানত চাগে
আচ্ছা মোৰ তেনেকে নাই কলেজ আমাৰ আগষ্টৰ পা হবহে
অ চামাৰ ভিকেচন নিকি
চামাৰ ভিকেচন মানে কি এই আমাৰ এডমিচন হৈছেহে কালি হৈছে তাৰপিছত তোমাৰ এতিয়াটো কলে চামাৰ ব্ৰেকে হৈ যাব তাৰপিছত আগছ মানৰ পৰা হ'ব আৰম
অ অ ক'ত লৈছা এডমিচন তেজপুৰ
মোৰ মানে লাগটো ইমানেই বেয়া মই কালি দৰং কলেজৰ পৰা লৈ আহিছো তা--ছত আজি মোৰ কটন কলেজৰ পৰা ফোন কৰিছে
ইছৰাম কি কোৱা
মোৰ কেনেকা বেয়া লাগিছে মই কটনৰ কাৰণে ৰখি আছো ৰখি আছো লাষ্টত ভাবিলো নাই নাই কটনৰ কাৰণে ৰখি থাকিলে দৰং পাৰ হৈ যাব পিছ পিছত মই ওৱান ইয়েৰ লছ হৈ যাব ত' মই কালি গৈ লৈ আহিলো দৰঙত হৈ গ'ল দেন আজি ফোন আহিছে এটা বাজিত কটনৰ পৰা মোৰ মানে মাথাটো গৰম হৈ গৈছে
তুমি দৰঙত কেনচেল কৰাই কিনে তাত ল'ব পাৰিলা হয়
পাৰিলোঁ হয় কিন্তু এই আকৌ এ হোপা প্ৰচেছ কৰ তা--ছত মানে এনে এনে ইমান টাইম যাব কিবা কিবি কাৰণ দৌৰিব লাগিব সেইটোয়ে সেইকাৰণে মই বোলো নালাগে আৰু এখন ইয়াতে মায়েও ক'লে ইয়াতে ল'লি যেতিয়া হব আৰু দে
ঠিকে আছে মেৰিট লিষ্টত পালা নে স্পটত পালা
নাই স্পটত আমাৰ ক জেনেৰেল মেৰিট লিষ্টত নাম আহিব চব নাই এই নাইনটি মানে এইবাৰ ইমান নাইনটি পোৱালী বিলাক পাইছে নাইনটি পাৰ্চেণ্টিজ সিহঁতবিলাকৰে যি মেৰিট লিষ্টত আহিছে
উম উম তুমি চি বি এছ ই নে ছেবা
মই চি বি এছ ই
অঁ চি বি এ চি তুমি ঠিকে আছে তাকে তোমাৰ কথাটো শুনি দুখ লাগিছে
তাকে মোৰ নিজৰ দুখ লাগিছে মোৰ কান্দো কান্দো লাগি গৈছ ছে মই ইমান দিন ৰখিলো এই ফোনটো যদি মোক আজি নাহি পেলাই কালি আহিলে হয় মই লিষ্ট উভতি আহিলো হয় কালিত মই কা তাকে হে হয় একো নাই কালিয়ে ল হয় মানে এইটো কথাও ভাবিলো কাৰণ কালি ৰাতিপুৱা ছটা বাজি পৰা একদম ৰাতি আমি চাৰে পাঁচটা বাজিত শেষ হৈছেহে চাৰে পাঁচটা বাজিত শেষ হৈ মই ঘৰ আহোতে ছটা সাতটা বাজি গৈছে ত ইমান মই গোটেই দিনতটো নাখাই নবৈ ধৰ ইমান কষ্ট কষ্ট কৰিছো আকৌ সেইখিনি মানে ৱেচ যাবলে দিবলেও বেয়া লাগে
গম পাইছো গম পাইছো একো নাই এতিয়া তেজপুৰতে আছে তোমাৰ ধৰা ক'ব গ'লে, ওচৰতে হয় না, ঘৰৰ ওচৰৰে।
উম! সেইটোৱে অ'!
যাব নালাগেনো।
উম, মায়ো মানে, কৈ আছিলে এনেকে ঘৰত ইয়াত দে ঠিকে আছে ওচৰতে। কিবা এটা নিজৰো হেল্প হ'ব। আৰু ঘৰৰ নিচিনা নহয়ো। তাত গ'লে খানা পানী কেনেকুৱা হ'ব? কি কথা?
সেইটো তাতো গ'লেও ঘৰৰ পাছে হোষ্টেলতে থাকিব দিব।
অ'! এনেও ঘৰৰ পৰা হোষ্টেলতে থাকিব ক'ত পি জি দিব।
সেইটোৱে হোষ্টেলত মানে, তোমাৰ খানাটো জানাই হোষ্টেলৰ খানা বহুত একদম
বেয়া, বেয়া দিয়ে অ'!
সেইটো কাৰণে, তোমাৰ বাহিৰৰ পৰা খানা অৰ্ডাৰ দিবলৈও অলপ প্ৰব্লেম হয়। তুমি যেতিয়া হোষ্টেল তোমাৰ লিমিটেড এমাণ্টৰ পইচা থাকে ন'।
সেইটোৱে অ'! আৰু ইমান বাৰে, বাৰে চাগে অৰ্ডাৰ দি থাকিবলৈও নিদিয়ে।
সেইটোৱে দিয়ে বাৰু অৰ্ডাৰ দিবলৈ। কিন্তু, ধৰা পইচাটো ওপৰত কথা আৰু। ঘৰৰ পৰানো ইমান পইচা ক' দিব। তোমাৰ লিমিটেড এমাউন্ট পইচা দিয়ে।
অ'! সেইটোৱে অ'!
এই খৰচা তাতে ওলাই যায় আৰু মানে, অৰ্ডাৰ বোৰ দি থাকিলে।
দি থাকিলেও গুচি যায়।
উম, বাকী ফিউচাৰত কি কৰিম ভাবিছা?
ফিউচাৰত তাকে, এতিয়া ডিগ্ৰীটো কমপ্লিট কৰি লওঁ, তাৰপিছত চাওঁ কি হয়।
অ'! কি তুমি আৰ্টছৰ নে চাইন্সৰ?
ছাইন্সৰ।
অ'! চাইন্সৰ।
এ, এনট্ৰেঞ্চবিলাক দি চাম।
উম!
তাৰপিছত এই মাজতে মই এ এৰি আহিলোঁ। তাৰপিছত, এতিয়া এই ডিগ্ৰী লাগিব মানে চব এন্ট্ৰেঞ্চ মানে, ডিগ্ৰী নোহোৱাকে নোৱাৰোঁ দিবলৈ। মোৰ এফকেট নিট মোৰ নিট ইণ্টাৰেষ্ট নাই। মানে, মেডিকেল লাইনটোত মোৰ ইন্টাৰেষ্ট নাই।
অ'! ইঞ্জিনিয়াৰিঙত যাবা?
আঁ ইঞ্জিনিয়াৰিঙো নহয়। মানে, ডিফেন্সৰে তোমাৰ এফ কেট আকৌ চি ডি এছ তাৰপিছত তোমাৰ আই এমে ইউ চি টি এইবিলাক ৰ কাৰণে চাইন্স লাগে। ত' মই সেইকাৰণে, চাইন্স টিমটো লৈছোঁ।
আছে মিত যাব পাৰিলা-
নেভি নেভিী বা ধৰ এনকা এয়াৰ ফৰ্চ এইবিলাকৰ চাইডে মানে হে কৰিছে।
অ অ ঠিকে আছে তাতে চাইন্ঞ্চ লাগে ন
চাইন্স লাগে মানেিজিক্স কেমেষ্ট্ৰি মেথছটো অ'ভিয়চলি ফিজিক্স কেমেষ্ট্ৰ মেথছ চাইন্ঞ্চতে আছে ন ত সেইকাৰণে ল'বই লাগিব নাই ন নেভ কাৰণে আৰু মাৰ্চেন্ নেভ কাৰণ, তোমাৰ হেৰি লাগিব চাইন্স লাগিব ইক্ৰনটো আৰু চাইন্স লাগিব আৰু তাৰ পিছত তোমাৰ ফিজিক্স মেট্ৰ' মেচ্ চত চিকুটি পাৰচেটিচ ওপৰত থাকিব লাগিব তেতিয়াহে একজাম দিব পাৰিবা। ত তেলো নহয় ফিজিক্স কেমেষ্ট্ৰি মেচ পলোই অ মোৰ এইকেইটাত আছে বাৰু,
অ ঠিকে আছে তুমিতো পাবা চাগে চাগে কিনো আৰু ভাবাই আৰু অ
পাবা নহয় একজাম টাফ হয় মই যোন ৰিচেন্লি দি আহিছিলো তোমাৰ এপ্ৰিলত দিছিলো। সেইটোত মানে মই এইটো পঢ়া নাছিলো জাষ্ট এক্জাম খতম হৈছিলে ত মই সেইটো এটা দি চাইছিলো আৰু ইমান ফ মানে তুমাৰ মেথছৰ পেপাৰখন এনেকুৱা টান আহিছে কৰিব পৰা নাই তাৰপিছত উ মানে দুটা পেপাৰ থাকে ন এ মেচ্ থাকে এটা জি এ টি থাকে। তাকে আৰু ত জিএ টি পেপাৰটো ইজি যি মোৰ তাতে বহুতখিনি কাৰেক্ট হৈছে মই ঘৰত আহি চাইছো অনলাইন কিন্তু মানে মেচ্ মটো একেবাৰে বহুত মেথছৰ কাৰণেই নহল মানে মেথছো বহুত টান আহিছিলে।
অ অ কি তাতেও এটেম থাকে নে নে তুমি যিমান পাৰা দিব পাৰা
নাই নাই নাই মই অকল ঊনৈশ চাৰে ঊনৈশ বছৰলৈকে দিব পাৰিম মানে নাইনটিন প্লাছ অ মানে মোৰ নাইনটিন হোৱা পিছত নোৱাৰো আৰু দিবলৈ-
অ অ মানে টুৱেণ্টি এজনত নোৱাৰা আৰু
দিবা নোৱাৰো এতিয়া মই এটা দিলো ন মোৰ এতিয়া দুটা আইটেম আছে তাৰপিছত আৰু বেছি নোৱাৰো আৰু মই
কিমান মাহৰ ম তিনি মাহ চাগে ন
নহয় নহয় মানে বছৰেকত দুবাৰ হয় এপ্ৰিলত এটা হয় ছেপ্তেম্বৰত এটা ত মই এপ্ৰিলতো দিলো এইবাৰ ছেপটেম্বৰটো দিম আকৌ নেক্স ইয়েৰ এপ্ৰিলৰতো দিব পাৰিম তাৰপিছত ছেপ্টেম্বৰটো নোৱাৰোঁ আৰু মোৰ এইজ গুচি যাব
অ পাছ কৰিলেতো ভালেই ভালকে পঢ়া ভালকে পঢ়ি কিনে সেইটো দিয়া তোমাৰ ধৰা তেতিয়া কেৰিয়াৰটোও ভাল হ'ব
সেইটোৱে পালেতো ভালেই কিন্তু এ পাবলে বৰ দিগদাৰ
সেইটোয়ে আজিকালিতো মানে ধৰা পঢ়াটো চবে পইচাৰ কাৰণেই পঢ়ে ধৰা
সেইটোৱে অ চবেই ভ আৰু আজিকালি মানে আগৰ দিনৰ এনেকুৱা হৈছিলে তোমাৰ থাৰ্ড ডিভিজন ছেকেণ্ড ডিভিজন পোৱা পোৱালি বহুত কিন্তু আজিকালি এনেকুৱা হৈছে নাইনটি টু কমন হৈ গৈছে মানে নাইনটি পুৰা বহুতে পায়েই উম মানে নাইনটি প্লাছ থাকে চবৰে এতিয়া চবেই পায় অ
তাকে সুধো কিমান পাৰ্চেন্টেজ মোৰ এইটি ফৰ এইটি চিক্স এইটটি ছেভেন এনেকে শুনে সেইটোয়ে ইমান ইজি হৈ গৈছে নে পেপাৰবোৰ নে পোৱালী বোৰে ভালকে পঢ়িব লৈছে আমিতো গাধ গাধৰে থাকি
নাই তুমি কি কৰি আছা
মই মই ট্ৰেইনিং কৰো তোমাৰ লগতে কলেজো পঢ়ি মানে তোমাৰ বি এডটোও কৰি আছো
কিহত কোন কলেজত আচ্ছা অহ তেজপুৰ কলেজত
কৰি আছো আৰু তোমাৰ মানে ধৰা কিবা এটা হাত খৰচৰ কাৰণে ট্ৰেডিং টো কৰি থাকো
কৰি থাকে অ মোৰ মাজতে কাজিন এটাই ট্ৰেডিং কৰিছিলে আৰু মানে এই সৰু সি বেছি ডাঙৰ নহয় এবাৰ ক্লাচ নাইনত খুব মানে মোক আহি আহি কৈ আজি পাঁচশ টকা পালো আজি ইমান পালো তাৰ পিছত আৰু মাকৰ গুগল পেৰ পৰা পইচা নোহোৱা হৈ আছে
অহ সি কি ট্ৰেডিং কৰিছিলে বাৰু এতিয়া দুটা ট্ৰেডিং আছে এটা স্কেম আছিলে কালাৰ ট্ৰেডিং বুলি কয়
অ জানো মই মই নাজানো বাৰু দেই মই ইমান সুধি নাথাকো ডিটেইলছত তাৰপিছত নে সি মোক আহি পেলাই কৈছে আৰু তই মোক মাক লগাই দিলি ন মোৰ মায়ে কেনেকে গম পালে গুগল পে'ৰ পইচা নোহোৱা হৈছে মই বোল মই নাই লগোৱা ভাই মই কিয় লগাম
থেত তেৰি
চাই মেলি আমাৰ মাক আহি পেলাই কৈছে আৰু এনেকা ই এনেকে পইচা ট্ৰেডিং কৰি পেলাই নি মোৰ জোৱাই দিলে
সি কালাৰ ট্ৰেডিঙে কৰিছিলে চাগে কাৰণ নৰ্মেল ট্ৰেডিঙত তোমাৰ পইচাটো ধৰা ইমান ইজি নহয় কৰিবৰ কাৰণে তাত এনালাইচ কৰিব লাগে কেণ্ডেল ষ্টিক চাব লাগে কষ্ট অক্ৰোপ ওপৰত গৈছে তলত গৈছে এইবোৰ মানে বহুত এনলাইজ কৰিব লাগে। তেতিয়াহে ধৰা পইচাটো। পোৱা চান্স থাকে আৰু ইণ্ডিয়ান মাৰ্কেটতটো ক'ব গ'লে টানেই। কাৰণ ইণ্ডিয়ান কোৱাটছে- মই তোমাৰ ধৰা ফৰেইনটো কৰো য'ত ডলাৰ চালাৰ পায়।
অ সেইবিলাকত মানে আচলতে ট্ৰেডিংটো কৰিব জানিব লাগিব চবেই নোৱাৰে ন।
সেইটোৱে চবেই নোৱাৰে এতিয়া কৰিব হ'লে মানে তোমাৰ মাথা লগাব লাগিব আৰু বহুত সময় বঢ়িব লাগে। এনেই ঘপ ঘপকে কৰি পইচা কমাব নোৱাৰে। সেইটোৱে অলপ কৰি থাকোঁ বা চাইড কে ধৰা বিজনেচটাও কৰিম ভাবি আছোঁ কি হয় নাজানোঁ আৰু।
আচ্ছা কি ষ্টাৰ্ট কৰিবা কি বিজনেছ?
এ ভাবি আছোঁ মই ফাৰ্মিং ভাবি আছোঁ।
অ আজিকালিৰ এ আজিকালি আচলতে বিজনেচত লাভ আছে যদি কৰিব জানা মানে। কৰিব জানিলে লাভ আছে বহুত মানে তুমি জব কৰিও মানে জব কৰিও মানুহে ইমানখিনি। ধৰ আৰ্ণ কৰিব নোৱাৰে যিমান বিজ- বিজনেজত পাৰি। কৰিব পাৰিলে।
সেইটোয়ে এতিয়া বহুতে ফাৰ্মিংটো চাবাচোন বেয়া পায় বিজনেছত ক'ব গলে ফাৰ্মিং টো বেয়া পায়। কিন্তু ফাৰ্মিঙতো বহুত লাভ আছে। এতিয়া জানে পাচলিবোৰ। কিমান দাম সেইবোৰ। ফাৰ্মিং পাচলিবোৰ কিমান মানে ধৰা এতিয়া দিমানত আছে বা ফুৰুতচ ন- নহ'লে ধৰা ফিচ মাছবোৰ মাছবোৰতো কিমান এতিয়া দাম।
বহুত দাম বহুত অ
ধৰা এতিয়া পিছফালে তোমাৰ মাটি থাকিলে তুমি পুখুৰী এটা খানিব পাৰা পুখুৰীতত তোমাৰ ধৰা বহুত মাছ এৰিলা সৰু সৰু সেইবোৰো ইনভেষ্ট হৈ আছে আৰু।
উ দাম বাঢ়ি যাব লাভ আছে কৰিব পাৰিলে।
কৰিব পাৰিলে লাভ আছে এতিয়া আমাৰ পিছফালে মাতি আছে তাতে মই পুখুৰীতে খান্দি দিওঁ ভাবিছোঁ।
উম অ ফিচাৰীত কিন্তু লাভ আছে দেই মাছত বেছি লাভ আছে।
উ ফিচাৰটো কৰি দিও ভাবিছোঁ উ তাতে ইমান ইনভে কৰিব নালাগে জাষ্ট খান্দি কিনে তোমাৰ মাছ এৰিলে হ'ল অ আৰু। দানাতটোতো সিহঁতে কিমাননো যাব কিমাননো খাব সিহঁতে।
উম যাই বাৰু আমাৰ। আমাৰ মামাহঁতৰ গাওঁ মানে মামাহঁতৰ ঘৰত আছে পুখুৰী আছে মামাহঁতৰ তেতিয়া মানে গম- পাওঁ আৰু বহুত ইনকাম হয় আৰু সেইটো দি।
সেইটোৱে এই বিহু সময়ত মানে ধৰা যদি এইটো মাছটো ধৰি লোৱা হয় ন। বিহু সময়ত তোমাৰ বেছি লাভ হয় তেতিয়া ভেলিও বাঢ় যায় ন মাছ মাংস এইবোৰত জানাই দামটো বাঢ়ি যায়।
অহ অহ
এ সেনেকুৱা হ'ল মানে ধৰা পুখুৰীটো যদি সিঁচি দিয়া। তেতিয়া ভেলুটো বাঢ়ি যায় মাছৰ।
অঁ তাকে আৰু আমাৰ পালেতো ভড়াৰ বিলাকো লাভ
অ ভাড়াঘৰ তোমাৰ যদি মা ঠিক আছে তুমি ভাড়া ঘৰুৰ ৰুম বনাই দিব পাৰা সৰু সুৰাকে
উম ভ়াঘৰত আমাৰ আমাৰ মানে মই যত থাকো ন সেইফালে। মানে ইমানেইে বেছি ভাড়া ঘৰ মানে তাতে তোমাৰ এটা ঘৰৰ পৰা পাঁচ হেজাৰ ছহেজাৰ কেে মানে লয় এটা ৰুমত ত মানে তোমাৰ কিমান। অ চিংগল তোমাৰ এটা ৰুম বা দুটা ৰুম থাকিব। তাতে তোমাৰ লেট্ৰিন বাথৰুম ভিতৰতে থাকিব এটেচ থাকিব এটা ৰুমৰ ভাড়া আৰু লয়ো মানুহে লয়ো আমাৰ মানে জেগো অলপ চেন্টাৰ ন তো লয় মানে সেইখিনিত
অ ঠিকেই আছে। বহুত মানে ইয়াতোও বহুত লাভ হয় ন লাইটৰ বিলতো চাই বাৰু খৰচাও আছে লাইটৰ বিল লাইটৰ বিলটো চাগে তোমালোকে দিব লগা হ'ব
উম লাইটৰ বিল আমাৰো এনেকে দিব লগা হয় আমাৰ ইয়াতে আমাৰ গাঁৱত মানে যিমান মানুহে ভড়া ঘৰে বনাইছে আৰু বিকজ এইটোতে বহুত লাভ হয়
হয় বাৰু গম পাইছো বাৰু ঠিকে আছে তেতিয়া মই কল কৰিম ন মই
অ অ ঠিক আছে দিয়া হ'ব দিয়া অ।
এলগ তলগ